অ', শুনিছোঁ, কি কৰি আছা?
এনেই আছোঁ ৰবা, তুমি কি কৰি আছা?
মইও এনে আছোঁ ৰবা এনে অ, বহি আছোঁ ৰবা।
হয়-হয়-হয়, খবৰ পাতি কোৱা?
ঠিকে আছে মানে। তোমাৰ কেইটা
খবৰ মোৰ, ভালেই দিয়া। অ', কলৈকো যোৱা নাই নেকি ওলাই?
নাই যোৱা নাই।
হয় নেকি? মই ওলাই হয় - হয় মই ওলাই আহিলোঁ ৰবা। এনে অলপ ফুৰিবলৈ আহিলোঁ।
অ', বৰষণ দিয়া নাই তোমাৰ তাতে?
বৰষুণ দিছিল এতিয়া কমিলে অলপ।
আমাৰ যে বৰষুণে দি আছে, বৰষুণে শেষ হোৱা নাই।
হয় - হয় বৰষুণ দিছিল এতিয়া আকৌ কমিলে। এতিয়া নাই দিয়া বৰষুণ। বাকী কোৱা তুমি?
কোৱা, কি ক'লা?
বাকী কোৱা বোলোঁ তুমি, প্ৰজেক্টতোৰ ওপৰত? কোৱা-কোৱা?
আ তুমি কোৱা, খবৰটো ভালে আছে। তোমাৰ কেনেকুৱা খবৰ?
খবৰ মোৰ ভালেই দিয়া, তোমাৰ মানে খবৰটো এনেকুৱা হ'লে বৰষুণ হ'লেতো অলপ ডিষ্টাৰ্ব হয় না? কলেকেওঁ ওলাই যাব নোৱাৰি।
অ', ঠিকে কৈছা।
ঘৰতে থাকিব লাগে দিনে দিনটোও থাকিব লাগে গধূলিও থাকিব লাগে বৰষুণ দিলে, তোমাৰ চক ফুৰিবলৈও যাব নোৱাৰি আৰু কবাত যদি বজা চজাৰ কৰিব লগা আছে তেতিয়াও তুমি যাব নোৱাৰা। এনেকুৱা।
থিকে কৈছা তুমি।
হয়-হয়। বাকী তুমি কোৱাচোন অলপ মাজুলীৰ বিষয়ে, মাজুলীৰ বিষয়ে জানিব খোজোঁ তোমাৰ তাৰ পৰা?
মাজুলী মানে মোৰ মাজুলী ইমান যোৱা হোৱা নাই মানে, মানে যোৱাৰ মনতটো আছে তুমি গৈছা নেকি মাজুলত?
মাজুলী মই যাওঁ যোৱা নাই, যাওঁ বুলি ভাবিছিলোঁ কিন্তু এতিয়া দেখোন যোৱা হোৱাই নাই, যাওঁ বুলি ভাবিছোঁ চাও যাবও পাৰো মানে।
অ', মইো যোৱা হোৱা নাই, মই ভাবিছোঁ মানে। তাকে মোৰ যোৱা হোৱা নাই মানে কেনেকে আছে বা যেগা বোৰ? তুমি কি জানা মাজুলীৰ জ জেগাখন কেনেকা হয়?
মাজুলী হ'লে আমাৰ ধৰি লোৱা এতিয়া আমি মাজুলীত গলে আমি ধৰি লোৱা বিভিন্ন ধৰ আমি তাত মাজুলী নদী এটা বিশাল, এনেকুৱা। এতিয়া আমাৰ অসমৰ সেইষ ৰজাজনে কৈ থৈ গৈছিলে মাজুলীৰ এটা চঙো আছিল। গান এটা আছিল মাজুলীৰ বিষয়ে। শুনিছা নিশ্চয় তুমি?
অ', অ', শুনিছোঁ-শুনিছোঁ।
হয়-হয়। এনে এতিয়া মাজুলীত গলে আমি ফেৰীত যাব লাগিব, যোনটো নদী সিপাৰত গ'লে আমি ফেৰীত যাব লাগিব। এই জেগাতটো মই শুন মতে ধৰি লোৱা মোবাইলত দেখা মতে জাগাটো ভালে লাগে যাই পিনে বোলে তাতে। আৰু মানুহ বিলাকে গৈছে নে কৈছে ধৰি লোৱা যোনে গৈছে শুনি কৈছে। কোৱা মানুহৰ ব্যৱহাৰ ভাল, চব ভালে বোলে তাতে। যাই ভাল লাগে, তুমিও কোৱাচোন বাকী?
মাজোলি মানে মই এ যিমান শুনিছোঁ মানে ভাবিছোঁ নদী খন আছে কিবা আছে জগাবোৰো ভাল আমাৰ গ্ৰীণ-গ্ৰীণ আছে ভাল ঘোঁৰা জেগা। মানে মইও চোৱা মানে জেগাখন টো মইও শুনিছো আৰু এই ব জেগাখন ভাল হয়, সেইকানে লগৰবোক কৈ আছিলোঁ যাওঁ। মানে এটা অ', কেতিয়া যাম এইটো নজানো, যাম চাগে মানে এইটো এ- কিবা প্লেন
হয়-হয়-হয়, হয়। কোৱা পিছে তুমি আৰু?
তুমি তেনে যোৱা নিকি, আহ অকলে যাবি না লোক বিলাক লগত যাবি?
লগৰ লগতে যাম বুলি ভাবিছোঁ। লগৰ লগতে যাই ভাল লাগে না আৰু তোমাৰ চিংগেল একলাই যোৱাতকে তুমি লগৰ লগত যোৱা বেছি ভাল হয়। তেতিয়া একেলগে থাকিব পাৰিবা, একেলগে ফুৰিব পাৰিবা। তেতিয়া বেছি ভাল লাগে অলপ।
উম। উম' সেই মানে। অ', লগৰ বিলাক ঘূৰিলে অলপমান বেছি ভাল লাগে আৰু মানে আৰু।
হয়-হয়-হয়। তুমি ঠিকে কৈছা। তুমি একেলাই যোৱাতকে আৰু ধৰি লোৱা একেলাই গ'লে তোমাৰ অলপ সেও লাগে তোমাৰ ভাল নালাগে, হাৰাং-হাৰাং লাগে যাতে তুমি লগৰ লগত গ'লে লগৰ লগত কথা পাতি বা ঘূৰি-ফুৰি ভালো লাগে তেতিয়া। তোমাৰ ধৰি লোৱা, একলাই গলা তোমাৰ পইচাও তোমাৰ কিবা কানি ধৰি লোৱা বিভিন্ন ধৰণৰ মানুহো থাকে তাতে বেয়া-বেয়া ভাল মানুহো থাকে তাতে। যে বিভিন্ন ধৰণৰ আক্ৰমণ কৰি দিব পাৰে নিজৰ ওপৰত এনেকুৱা।
অ', ঠিকে কৈছা। অ', অ', ঠিকে কৈছা-ঠিকে কৈছা।
উম, দিয়াচোন তু, তুমি-তুমি কোৱা-তুমি কোৱা?
তুমি মাজুলী যাম কৈছা, মানে তুমি কি কিমান বাজেতখন লৈ পেলাই যাবা খোজিছা মাজুলী?
আৰু তুমি মাজুলী গ'লে তুমি হাতত এটা মিনিমাম তুমি দহ হাজাৰ টকা মান নিব লাগিব আম মই এতিয়া ধৰি লোৱা তুমি একচুৱালী মই যাই পোৱা নাই, তুমি এয়া মই ডাইৰেক্ট ক'ব নোৱাৰোঁ, এতিয়া আমি ধৰিলোৱা আমি প্ৰথম-প্ৰথম গ'লে টো অলপ পইচা নিব লাগিব বেছিকে নিব লাগিব, কাৰণ আমি ক'ত কিমান খৰচ হয় আমি গম নাপ অ', সেইটো কথা, গম পাইছা না? যোনটো যোনবিলাকে গৈছে তেওঁলোকৰ পৰা জানিব পাৰি। সুধিলে ক'ব হেনেকুৱা।
অ', ঠিক কৈছা, মানে আমি গম নাপাও ন কিমান যাব কিমান যাব লাগিব মানে অলপমান বেছি লৈ গলে ভাল আৰু মানে অলপ কিবা কৰে কম লৈ যালে আ ফাঁচি যালে মানে মতে লাগা হৈ যালে সেইকানে
হয়-হয়-হয়, ঠিকে কৈছা তুমি। তুমি ঠিকে কৈছা বাৰু। মানে ধৰি লোৱা এতিয়া আমি ধৰি লোৱা আমি যাই পোৱা নাই, তেওঁলোকে যাই পাইছে তেওঁলোকে জানিব কেনেকুৱা কিমান ক'ত কিমান টকা যায়। তেওঁলোকে জানিব, কাৰণ আমি ধৰি লোৱা যোৱা নাই, আমি সেনেকৈ নাজানিম না? তেওঁলোকে এতিয়া গম পাব ক'ত কিমান গৈছে পইচা বা ক'ত কিমান খৰচ হৈছে, ধৰি লোৱা আমি থিয়ত গেলোঁ উম ভুটভুটিত গ'লে বা কিবাত গ'লে, তেওঁলোকে জানিব কিমান পইচা ক'ত গৈছে, আমি এতিয়া এনেকৈ নাজানিম। তেওঁলোকে জানিব ভালদৰে, তেওঁলোকৰ পৰা আমি কিছু নজনা কথা জানিবও পাৰিলোঁ তাৰে বিষয় সুধিলোঁ, তাৰে বিষয় দে আমাৰ কথা জানিব পৰা যায়, তুমি কি কোৱা তাৰে ওপৰত? তুমি কিয় কি কোৱা তাৰে ওপৰত? শুনিছানে, শুনিছানে? অ', শুনি আছা? শুনি আছ নে? অ', কি কোৱা তাৰে ওপৰত তুমি? শুনি আছানে?